শুনিছ নে?
হয় হয় শুনি আছো।
কি কৰি আছিলা?
মই এয়া আছো এই বতৰো বহুত বেয়া কৰি আহিছে, তোমালোকৰ এইফালে কেনেকুৱা বতৰ?
অ', হয় তাকেহে আমাৰ ফালেও বৰ বেয়া কৰি আহিছে দেখোন।
অ', তাকে এই মানে বতৰ তোমাৰ ভাৰসাম্যতা নাইকিয়া হৈ গৈছে লাহে লাহে মানে
হয়, তাকে তই
তাকেহে, বাকী ঠিকে আছা নহয়?
বাকী ঠিকে আছো বাৰু, তুমি?
অ'। তাকে তাকে ময়ো ভালে ভালে বাৰু মই মানে এই তোমাৰ ওচৰত টপিক এটা আলোচনা কৰিবলৈ আছিলে মানে। তাকে ফোন কৰিলো মানে এই মানে তোমাৰ এই মানে এনেকুৱা ধৰণৰ কথাটো মানে এই অসমীয়াত কথা এষাৰ আছে নহয় যে স্বাস্থ্যই প্ৰকৃত সম্পদ বা ইংৰাজীত ক'লে হেল্থ ইজ ৱেল্থ। হয় নে, এতিয়া সেই বস্তু বস্তু মানে যথাৰ্থত আমি মানে প্ৰতিপন্ন কৰিব লাগে মানে কথাটো, প্ৰথমতে মই প্ৰথমতে মই আৰম্ভ কৰিছোঁ মোক তুমি সমৰ্থন মানে তুমি তোমাৰ মন্তব্যখিনি দি যাবা দেই।
হয় হয় বাৰু।
এতিয়া এতিয়া এতিয়া আচলতে আমাৰ অসমীয়া সমাজত মানে যিমানবোৰ এতিয়া তোমাৰ সেই প্ৰচলন হৈ থাকে অভাব সম্প্ৰসাৰণৰ কাৰণে যোনবিলাক মূল আমি কথা আমি ব্যৱহাৰ কৰো কিছুমান চুটি চুটি বাক্য আচলতে সেইখিনি বুলি কোৱা হয়। সেয় মানে এই আমাৰ অ', শুনিছ নে?
হয় কওকচোন।
অ', গতিকে আমি এই অসমীয়া সমাজত যোনবোৰ কথা ব্যৱহাৰ কৰোঁ
হয় হয়।
মানে সেই সেই তেনেকুৱা এটা কথা আছে যে এই ধন হেৰালে কিছু হেৰুৱাই সময় সময় হেৰালে বহুত হেৰাই কিন্তু স্বাস্থ্য হেৰালে প্ৰায় সকলো হেৰুৱায়।
অ', হয় হয়।
গতিকে সেই ক্ষেত্ৰত স্বাস্থ্য সুৰক্ষিত ৰখাৰ প্ৰয়োজনতটো যথেষ্ট আছে কাৰণ ত মাৰ এটা কথা কোৱা হয় যে আহ এটা সুস্থ শৰীৰতহে এটা সুস্থ মনৰ সৃষ্টি হয়।
হয় হয় হয়।
হয়নে, গতিকে এ গতিকে সেই গতিকে সেই ক্ষেত্ৰত মই এটা কথা বিশ্বাস কৰো যে আমাৰ মনটো ভাল হৈ থাকিবৰ কাৰণে প্ৰথম কথা স্বাস্থ্য ভাল ভাল হৈ থাকিব ৰাগিব, কাৰণ স্বাস্থ্য যদি বাহ্যিক স্বাস্থ্যটোৱে ভাল নহয় তেনেহলে শৰীৰত এটা এটা মানে তোমাৰ উম, হেৰি এটা মানে বেমাৰ বেমাৰ হোৱা এটা শৰীৰৰ এটা সুস্থ মনৰ সৃষ্টি নহয়। গতিকে সেই গতিকে ক্ষেত্ৰত তু তুমি কি ভাবা বৰ্তমান সময়ত আমি যি ধৰণে শৰীৰক মানুহৰ মানে মানুহে আজিকালি কামক গুৰুত্ব দি শৰীৰক খুব কম গুৰুত্ব দিয়া হয়। তেনেক্ষেত্ৰত আমি আচল আম শৰীৰৰ স্খলন ঘটাই আছো নেকি?
অ' হয় তাকে তুমি যিটো কথা কৈছা আচলতে স্বাস্থ্যই হৈছে আমাৰ ধৰ ধৰা প্ৰকৃত সম্পদ। আৰু যদি আমাৰ স্বাস্থ্য টোৱে ভাল নাথ থাকে তেন্তে আমি জানোঁ ধন সম্পত্তি এইবোৰ এহ ঘটি কিবা লাভ আছে। এতিয়া উম, আমাৰ আমাৰ বহু লোকে তোমাৰ ধন সম্পত্তি ঘটা বা তোমাৰ শিক্ষা ক্ষেত্ৰতে হওঁক, তেওঁলোকে সেই সমূহতে প্ৰায় ব্যস্ত থাকে আজিকালি মানুহসমূহ।
হয়, হয়। সেইটো সেইটোৱে।
আৰু সেই বস্তু বস্তুখিনিত লাগি যদি তেওঁলোকে নিজৰ স্বাস্থ্যৰ ওপৰতে গুৰুত্ব নিদিয়ে আৰু পাছলৈ যদি তেওঁলোক গৈ পেলাই। কিবা এটা হয়, সেই শিক্ষা বা ধন পইচা সেইখিনি জানোঁ কিবা কামত আহিব তেওঁৰ।
তাকেতো তাকেতো সেইখিনি কথা খিনি আচলতে। গতিকে মানে কি হৈছে, আজি আমি যিমানেই যিমানে অন্যান্য বস্তু বিলাকক যিমানেই গুৰুত্ব নিদিওঁ কওঁ। আমাৰ মূল বস্তুটো হৈ গ'ল আমাৰ সম্পদ। মানে কি হয় চোৱা আমি আমি আচলতে যিমান যিখিনি কাম কৰি আছোঁ, আমি এটা গোটেই বস্তুটো চলি আছে আমাৰ শৰীৰৰত ওপৰত যদি কাইলৈ কাইলৈ। যদি ইয়াৰ স্খলন ঘতে গোটেই সম্পূৰ্ণ গোটেই আহ আমি ছবিৰ হৈ পৰিম গোটেই থাকিমেইই গ'ম পাইছানে আজিকালি গোটেই গোটেই বিশ্বজুৰি হৃদৰোগ, ডায়েবেটিচ, স্থূলতা আৰু মানসিক স্বাস্থ্যৰ সমস্যা কমাত মানে বৃদ্ধি হৈ আহিছে যোনবিলাক বেমাৰ বোৰৰ আছে এইটো এত এতিয়া ইয়াৰে মূল কাৰণটো হৈছে অসুস্থ জীৱনশৈলী কাৰণ তুমি চোৱা ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি ৰাতি শুৱালৈকে আমিনো শৰী শৰীৰক কিমান খিনি সময় দিওঁ বা শৰীৰৰ কাৰণে এনেকুৱা কেনেবা উপযুক্ত খাদ্য খাওঁনে শৰীৰৰ কাৰণে আনকি আমি শৰীৰৰে শৰীৰৰ আমি আমি হজম কৰিব নোৱাৰা কিছুমান খাদ্য খাওঁ, শৰীৰৰে টক্সিন ৰিলিজ কৰিব পৰা কিছুমান খাদ্য খাওঁ, শৰীৰৰ বিষক্ৰিয়া হ'ব পৰা কিছুমান খাদ্য খাওঁ হয়নে শৰীৰৰ শৰীৰৰ বাবে প্ৰয়োজনীয় আমি ব্যয়াম নকৰোঁ দিনটোত। যিমান পাৰো অ' স্ক্ৰলিং কৰি মোবাইল চাওঁ, আমি যিমান পাৰোঁ এলাহ ভাৱে আমি শুই থাকো, গতিকে সেই ক্ষেত্ৰত আমি এটা সুস্থ সুস্থ জীৱনশৈলী বসবাস সুস্থ জীৱনশৈলী আমি নিয়মিত ৰূপে আমি ৰূপায়ণ কৰিব পৰা নাই, আচলতে হয় নে নহয় বাৰু। যাৰ ফলস্বৰূপে ইমান খিনি বেমাৰ সৃষ্টি হৈছে। সেই তুমি চোৱা এতিয়া বৰ্তমান সময়ত এতিয়া বৰ্তমান সম বৰ্তমান সময়ত মানুহ বিলাকৰ আহ ছুগাৰ বিশেষকে ডায়বেটিছ বা ছুগাৰ বেমাৰটো বেছিকৈ বৃদ্ধি পাইছে। সৰু সৰু ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সেই চুগাৰ বেমাৰতটো হোৱা দেখা পোৱা যায়। আজিকালি ফেটি লিভাৰ হোৱা দেখা পোৱা যায়। তুমি কি ভাবা, ইয়াৰ ইয়াৰ লগত ফাৰ্ষ্ট ফুডেই হওঁক বা অন্যান্য যি সমূহ মানসিক বেমাৰ আছে, চকুৰ বেমাৰ আছে, তাৰ ক্ষেত্ৰত ইলেক্ট্ৰনিক ডিভাইচৰে হওঁক কিমান খিনি সম সম্পৰ্ক আছে।
উম, তাকে বহুতে বুজিছে।
হয়।
ওপৰলৈ যেতিয়া আমি চাওঁ, বহুত মন গৈ থাকে।
হয়। হেল্ল' এই হেল্ল'
ডাঙৰ কথা কৈছোঁ।
হয়।
অ' হয় আৰু ইয়াৰ ফলত আমাৰ ধৰ তুমি যিখিনি কৈছা ডায়বেটিছ সেই আমাৰ। সেই বেমাৰ বোৰ আচলতে হয় আৰু এতিয়া তোমাৰ বহুত সৰু-সৰু লৰা-ছোৱালীয়ে, ছোৱালীৰে এনেকুৱা কি আজিকালি দেখা যায় যে, ফেটি লিভাৰ তেনেধৰণৰ বহুত ডায়বেটিছ সেই তেনে দেখা পোৱা যায় বহুত সৰুতেই। ইয়াৰ মেইন কাৰণটো হৈছে যে এই জাংক ফুড সমূহ।
জাংক-ফুড, ফাষ্ট-ফুডসমূহ হয়।
আৰু আজিকালি মানুহ দেখা যায় যে কোনো মানুহে আগৰ দৰে ব্যায়াম নকৰে বা পৰ্যাপ্ত পৰিমাণে তেওঁলোকৰ টোপনি নলয়। তাৰ ফলত কি হয় এ তেওঁলোকৰ এ টোপনি নোলোৱাৰ ফলত তেওঁলোকৰ চকুতো বহুত পৰিমাণৰ আঘাত পায়। আৰু সেই টোপনি এটা মেইন কাৰণ হৈছে কিন্তু আমাৰ যি মোবাইল ফোন, সেই মোবাইল ফোন। মানুহে ৰাতি মোবাইলৰ মোবাইলৰ ফোন ব্যৱহাৰ কৰি থাকে।
হয় হয় এতিয়া হয় হয় হয় এতিয়া হয় এতিয়া তুমি গোটেই কথাখিনি আচলতে গোটেইখিনি সামৰিয়ে পেলালা মানে গোটেই কথাখিনি একেলগ সাময়িকভাৱে কৈ পেলাইছা। গতিকে তাতে গোটেই খিনি সোমাই আছে এতিয়া তাৰোপৰি এটা হৈ গ'ল তোমাৰ আজিকালি যোন ত' মই ক'লো ন হা-স্বাস্থ্যৰ ক্ষেত্ৰত। স্বাস্থ্যৰ ক্ষেত্ৰত আজিকালি মানুহে কি কৰে, মানসিক চাপৰ পৰা এছকেপিজম মানে, মানুহে িক চাপৰ পৰা পলাবৰ কাৰণে যোনটো কলে আজিকালি স্ক্ৰলিং কৰে আজিকালি মানুহে মানসিক কষ্ট কৰিব নিবিচাৰে ল' ছোৱালীবিলাকে পঢ়িব নিবিচাৰে অলপ কিবা এটাত মোবাইল টো উলিয়াই মোবাইলত মাৰি শিকিব বিচাৰে নিজে অধ্যয়ন কৰি উলিয়াব নিবিচাৰে কথাটো আহ যোনটো তেওঁলোকৰ তেওঁলোকৰ যোনটো আচলতে সহ্যয়ৰ শক্তি আছে সহ্য শক্তিটো কমি গৈছে হয় নে নহয় আৰু লগতে কি হৈছে ইয়াৰোপৰি আৰু এটা নি ইচ্ছা মানে তেওঁলোকৰ আচলতে সেইটো ৰাগিয়াল বস্তু আচলতে ব্যৱহাৰ কৰে ৰাগিয়াল বস্তুটো যথেষ্ট ৰাগিয়াল বস্তুটো যথেষ্ট ডাইৰেক্ ডাইৰেক্টলি আমাক শাৰীৰিকভাৱে আমাক হেৰি কৰে মানসিক শৰীৰিক ভাৱে হয় ন নহয় এতিয়া আজিকালি যোনটো জেন যি হওক বা আজিকালি বৰ্তমান যোনটো প্ৰজন্ম সেই প্ৰজন্মৰ ক্ষেত্ৰত আচলতে ৰাগিয়াল বস্তু তুমিটো দেখিল আজিকালি ৰাগিয়াল বস্তুৰ পৰিমাণ যথেষ্ট বাঢ়ি গৈছে এই ক্ষেত্ৰত হয়নে নহয় বাৰু খুব কম বয়সৰ পৰা বস্তু ব্যৱহাৰ কৰিবলৈ ধৰা লয় তোমাৰ আজাকালি এটা গট খ কৈছো গুটখাটো এটা ৰাগিয়াল বস্তুৱে হয় নে আজিকালি বহুত সৰু সৰু ল' ছোৱালী সেই ধৰণৰ বস্তু ব্যৱহাৰ কৰা দেখা পোৱা যায় যি তোমাৰ আহ এটা হেৰিয়ৰ সৃষ্টি কৰে এটা পংগু প্ৰজন্মৰ আচলতে সৃষ্টি কৰা দেখা পোৱা যায় গতিকে সেই ক্ষেত্ৰত আমি আচলতে শৰীৰৰ আমি যিমান সখিনি ধ্যান ৰাখিব লাগে আচলতে সেই খেতি সেইখিনি ধ্যান ৰাখিব পৰা নাই গতিকে মই ভ গতিকে মই ভাবো যে আমি সেই বস্তু যেতিয়াললে অনুধৱ ন কৰো যে তুমি এতিয়া এটা এইটো কথা কয় যে মানুহে যেতিয়া সময় পাৰ হৈ যায় বা বস্তু এটা যেতিয়া আমাৰ হাতৰ পৰা হেৰাই যায় তেতিয়াহে আমি তাৰ মূল্যটো বুজি পাওঁ আচলতে হয়নে নহয় বাৰু এতিয়া সেই ক্ষেত্ৰত মই যথেষ্ট ভাৱে বিশ্বাস কৰো কাৰণ তোমাৰ ধৰা এতিয়া এনেকুৱা মানুহ আছে যি মানুহৰ আহ জন্মগতভাৱে তেওঁৰ ভৰি হাত চব আছে কিন্তু হঠাতে কিছুমান কাৰণত বা এক্সিডেণ্টৰ কাৰণত তেখেতে নিজৰ হাত ভৰি হেৰুবলগীয়া হয় তেওঁ তেতিয়া কয় যে মই গম পাওঁ মই মোৰ থকা মোৰ হাত ভৰি কেইখন থকাৰ সময়ত তাক মোৰ গুৰুত্ব বুজি নাপালো কিন্তু বৰ্তমান সময়ত সেই তাৰ অভাৱতো মই আজি বুজিব পাৰিছো আচ আচলতে হয়নে গতিকে আচলতে যেতিয়া যেতিয়া লৈ ে আমাৰ এটা সুস্থ শৰীৰৰ আমাৰ হাতত থাকে, আমি যেতিয়ালৈকে তাক আমি স্খলন ঘটাই থাকো, তেতিয়ালৈকে আমি অনুভৱ অনুভৱ নকৰোঁ। কিন্তু যেতিয়া এটা ষ্টেজত পাম গৈ য'ত গৈ আমি গম পাম যে আমাৰ শৰীৰ যথেষ্ট অৱনতি ঘটি। পিছে আৰু ইয়াৰ বৰ্তমান কোনো উপায় নাই বা যথেষ্ট পলম হৈছে, তেতিয়া আমি আচলতে আচলতে এ আমি আচলতে সেই তাৰ ভুল খিনি আচলতে উপলব্ধি কৰোঁ হয়নে নহয় বাৰু।
হয়।
গতিকে, গতিকে মই ভাবোঁ যে সেই ভুলখিনি ইমান পিছলে নথকা নথকাৰ আগতে ডেইলি আমি নিজকে সময় দিব লাগে। সুস্থ খাদ্য খাব লাগে সুস্থ জীৱন যাপন প্ৰণালী। আমি ৰূপায়ন কৰিব লাগে। গতিকে, সেইখিনি কথাখিনি আহ আশা কৰিছোঁ তুমিও আজি যথেষ্টখিনি জানিব পাৰিলা মইয়ো জানিব
হয়, হয়। যথেষ্ট খিনি জানিব পাৰিলোঁ মইয়ো।
আকৌ আশা কৰিছোঁ নতুন বিষয়ৰ সৈতে আকৌ লগ পাম আৰু বতৰো যথেষ্ট বেয়া হৈ আহিছে। বতৰো যথেষ্ট বেয়া হৈ আহিছে। গতিকে আজিলৈ ৰাখিছোঁ দিয়া।
হয়, হয়, হ'ব দিয়ক।
হয়, হয়, হয়।